হেল্ল'?
হেল্ল'?
অ' কি কৰিছা?
আছো ৰ'বা এনেই, তুমি?
ময়ো এনেই আছোঁ।
ভাত খালা?
ভাত নাই খোৱা। তুমি খালা নেকি?
নাই নাই আমাৰ বনাব আৰু খাম আৰু। তোমালোকৰ কেইটা বজাত খোৱা?
আমাৰ চাৰে দশটা মান বাজি যায়। কেতিয়াবা সোনকালে খাই দিওঁ, এতিয়া মানে সোনকালে হব। হ'লেও মানে খাব মন নাযায়।
ইমান দিন হ'ল। খবৰ নাই, ফোনো নকৰা তুমি, সেইকাৰণে ময়েই কৰিলো।
অ', ব্যস্ত থাকো ন কামত। তাৰমানে এনেকে কৰা নাযায়।
আজিকালি চবেই নিজৰ-নিজৰ লাইফটে ব্যস্ত হৈ থাকে। কাকো কোনো টাইম দিব মানে সময়েই নাপায়। ডাঙৰ হ'ল বুলি নহয়, আজিকালি পৰিস্থিতিবোৰো তেনেকুৱাই হৈছে। আজিকালি মানে এনে থাকিলে একো কাম নাই।
অ', কাম কৰিবই লাগিব, আৰু মানে
ইমান সিও কৰি থাকিব, মানে এনেই মানুহে মোবাইল চাব সময় আছে, কিন্তু মানে এনেকে ফোন কৰিব, কিবা কৰিব, মনত নপৰে আৰু!
কেতিয়াবা এনেকে কৰা যায় আৰু। কিবা লগা হ'লেহে মানুহে ফোন কৰে, তেতিয়াহে মনত পৰে। এয়াই আৰু, কি ক'বা। পিছে তোমালোকৰ, কি বনাইছে?
তাকে, আমাৰ কি বনাইছে বৰ্তমান গম পোৱা নাই। আ খাব যাব লাগিব, আই থিংক
কোৱা?
উম। মই ভাল পাম, আৰু মই ভাল পোৱা বস্তুতো বহুত আছে, মই যেনেকে তাকে, পোলাও। প্ৰিয় ক'ব গ'লে, মায়ে বনোৱা পোলাও- মাংস। তোমাৰ?
মই পোলাও বহুত ভাল পাওঁ, মই মানে ভাততকে বেছি যদি মোক পোলাও দিয়ে ন, মাংসৰ লগত আৰু নালাগে বেলেগ বস্তুুৱে নালাগে।
চিৰিয়াচলিৰে, মোৰ মোৰ বাৰ্থডেৰ দিনা বনাইছে, বিশ্বাস কৰিবা, আলহীক মই মাক কৈছো মোৰ কাৰণে থবি, মোৰ কাৰণে থবি। মই যে ভাবিব লাগে, যে ফাৰ্ষ্ট আলহীক খুৱাব লাগে। অ', মই এইটো ভাবিব লাগি যে, আলহী আহিছে মোৰ কি, ময়ো, মই লাগিলে এচামুচ-এচামুচ খাই থাকিম মানে।
অ', মানে মানুহ লগত লাগে মোকে দিয়ক, লাগে মই বেলেগকে খাম, ৰুমত আহি কিনে খাম মোৰ, কথা নাই কি টো মোক মানে লাগে আৰু সোনকালে ভোক লাগি থাকে, বেলেগ নাখাও মানে, মই বহুত ভাল পাওঁ।
আমাৰো এনেকে ইমান পোলাও বনাই, ভাইটি আৰু মই ৰাতি হেঁপাহ পলাই খাওৱে, ৰাতি পুৱা আৰু কাঢ়া-ধোৱা লাগে দুইটাৰে।
অ', আৰু ঠাণ্ডা হ'লেও কেতিয়াবা বহুত ভাল লাগে।
বহুত টেষ্টি লাগে অ', বহুত খানা অ', বহুত বস্তুৱে। কিছুমান চব্জিও চাবাচোন, যেতিয়া বনাই তেতিয়া টেষ্ট নালাগে। ত নেক্স দিনা খাই বেছি ভাল লাগে।
অ', তেনেকুৱা হয়েই।
ম'ম' খাই ভাল পাওঁ ম'ম' ফুচকা।
তোমাৰ আৰু মোৰ প্ৰিয় একেই চাগে। সঁচাকে কিন্তু মানে এইটো দুটা - বস্তু মানে মই যিমান দিলাক খাবব পাৰিম বাকী- বস্তুত ইমান, নাই বাৰু ইচ্ছা।
তাৰকে কয়, মাহঁতে এনেকে বনাই তেনেকে বনায়।
মই এনেকে মানে দিয়ে কাৰণে মোক ভিডিঅ'ও দিয়ে মানে এনেকে এনেকে বনাইছে - কিন্তু হলেও মানে মই এৰিব নোৱাৰো এই দুটা। এই দুটা বস্তু মানে বহুত প্ৰিয়।
মোক মায়ে কি কয় এনেকে ঘাম পেলাই কিনে অ আটাবোৰে এনেকে ভৰি চৰিত- থৈ দিয়ে হেনো আহ ৰুটিবোৰ। মানে জোনো ফুচকা বনাই আৰু তাৰপিছত কয়- যোনবোৰ চাটনি সেইবোৰ মাটিৰ পৰা এনেকে চোচৰা আনিবোলে বনাই নোধোৱে। এনেকে কয় হা মই কম উম হৈ যা মই খামেই। এ ইয়াতেতো এনেকুৱা দেখা নাই নহয় মই।
অ দেখিলে মানে খাব নোৱাৰিম কিন্তু নেদেখালে মানে- হ'ব আৰু।
মইতো এতিয়া ডিউটি এতিয়া নতুনকে এটা ডিউটি জইন কৰিছোঁ মই ডেইলি আহাতে- দহ টকা ফুচকাৰ নামত, পাৰিলে বিশ টকাই।
আমাৰ ইফালে নাপায় বহুত দিগদাৰ মানে গুৱাহাটী গলেহে খাব পাৰো। ক সিফালে পাই বাৰু কথা নাই, ভাল বনাই নে?
এখন ব বুট আছে এখন মানে মোৰ- এখন আছে বিশাল নাম গনেশগুৰি বিশালৰ নামপাপিক। খন আৰু এখন আছে প্ৰাৰ্থনা চৈত্ৰৰ মুখৰ আগত। আমি আৰু বিশালৰ সেইখনত নাযাও প্ৰাৰ্থনা চৰিততে যাওঁ, তাতে মানে- আমি ডেইলি কাষ্টমাৰ টাইপৰ নিচিনা হৈ গৈছো আৰু তেখেতে গ'লে গমেই পায় আৰু। কেনেকুৱা টাইপৰ আমাক ফুচকা লাগিব মিঠা লাগিব নে।
অ সেই হৈ যায় ন বেপাৰীও একদম হে হৈ যায়। মিলি যায় মানে।
মানে, অ কাৰণ গম পোৱা যায় ন সদায় যদি খাই থাকো। তাৰপিছত আৰু, আৰু কিন্তু এটা বস্তু জানা ফুচকাবোৰ আগত- কিমান আছিল অ ধৰা সাতটা দিছিলে দহ টকাত হয় নে।
অ।
কমি কমি কমি, নাই ইয়াতে বাৰু দিয়ে মই। কাজিয়া কৰি কৰি খাওঁ, কাজিয়া মানে সেনেকে নহয়। মানে যোনখন দোকানত খাওঁ আমি ক ডেইলি কাষ্টমাৰ আমাক কি ছয়টা- কে নিদিয়ে ছয়টা কে নিদিয়ে নেকি মানে সাত তাৰ পৰা ছয়টাত এগ্ৰী হও আৰু, কিন্তু ছয়
মানে, তোমাৰ দহ টকাৰ ছয়টা দিয়ে?
উম উম ই এয়া মানে আমি য'ত খাওঁ তাতে দিয়ে আমাক দিয়ে কিন্তু বেলেগক চাৰিটা দিয়ে। হয়তটো পাঁচটা এনেকুৱা আৰু।
তোমাৰ এইটো নে চুজিৰে বনোৱা এটা নে?
অ মানে যোনতু এই- আৰু কি জানা আমাৰ অসমীয়া বনাত বিহাৰী মানুহে যে বনায়, এইটো বেছি টেষ্টি হৈ জানা। অ সেইটোয়ে সেইটোৱে খাওঁ মানে সেইটো অ এইটো সেই,
উম মই সদায় গৈছিলো খাবয়ে, এতিয়া মানে কিবা দাম বাঢ়িছে নেকি মানুহে দাম দিব ইচ্ছা নকৰে সকাৰণে বনোৱা বন্ধ কৰিছে। মই কৈছো হ'লেও বনাবি মোৰ কাৰণে হ'লেও বনাবি।
অ বনালে যদি মানে, দছ টকাত যদি পাঁচটাও দিয়ে ন মানুহে খাব কিন্তু দাম বাঢ়ালে, অলপ আৰু কিন্তু কষ্ট, তো আছে দিয়া।
নাই দষ্ট সে কষ্ট আছে আৰু সেইটো মানে তোমাৰ চিলিণ্ডাৰৰ দাম বঢ়া, কাৰণে মানে সিহঁতেও বঢ়ই দিছে সেইটোৱে। মানুহে এতিয়া বুজি নাপায় আমাৰ ইয়াতেতো ভালদৰে বুজি নাপায়।
সেয়া দিয়ে। দিয়ে, কিছুমান জেগাত আছে দছ টকাত দুটাও দিয়ে দছ টকা, অ ক'ৰবাত চাৰিটাও দিয়ে ক'ৰবাত দছ টকাত, তিনটাও দিয়ে, কিন্তু মই সেইখন দোকানত খোৱা, আজি বহুত বছৰে হ'ল, ক'ব গ'লে মই হায়াৰ ছেকেণ্ডৰী যেতিয়া পঢ়ি আছিলো, মই গণেশগুৰিতে পঢ়িচো হাই ছেকেণ্ডেৰি। তেতিয়াও মানে সেই দোকান খনৰ পৰাই খাওঁ। ত তেতিয়াৰ পৰা চিনাকি হয় মানে, অ সাতটা দিছিলে কিন্তু এতিয়া মোক ছয়টা লাইক, লাগিবই মানে মোক ছয়টা লাগিবই। কাজিয়া কৰি হলো, আৰু এটা দিয়ক মোৰ কম হৈছে সেনেকুৱা কে কৰো। মোৰ এটা কম হৈছে দিয়ক, মাজতে পাঁচটা দিছিলে এবাৰ, হেনেকে
অ দাম বাঢ়োতে চাগে। যেতিয়া বেছি দাম বাঢ়িছিলে তেতিয়া চাগে সিহঁতৰ।
কাষ্টমাৰক চাৰিটাই দিয়ে মানে তিনিটা পানী লগত আৰু এটা চুখা।
হ তেনেকে আমাৰ ইয়াতেউ, মানে চাৰিটা দিয়ে, আৰু এটা চুখা দিয়ে কিন, তটো হ'লেও আৰু মানুহক মানে পাঁচটা লাগে এনেকে এটাও লাগে, সিহতে সেইকাৰণে মানে এইটো নবনাই, ৰেডিমেড টো বনাই থৈ দিয়ে।
আৰু পানীও লাগে, তুমি পিছে ফ্ৰুটছৰ ভিতৰত কি খাই ভাল পোৱা মানে ফ্ৰুটছ,
মোৰ ক'ব গ'লে মোৰ চব প্ৰিয়, মানে আম, কল।
আপেল মই বেছিকে ভাল পাওঁ জাহাজিকল। তাৰপিছত আপেলৰো বালিয়া আপেলটো, তাৰ পিছত আৰু আমটো খাও। যেন আৰু নাৰিকল।
স্মুখ,
মানে এই তিনটা মোৰ বেছিকে প্ৰিয়া প্ৰি প্ৰিয়া বোলে, প্ৰিয় অ,
খাওঁ মানে এইবোৰ চব্জি পাচলি এইবোৰতকে বেছি ফলত বেছি মানে ইছ মানে, ইচ ইণ্টৰেষ্ট আছে। অ কিন্তু হ'লেও মানে। আনে যেতিয়া আনে মানে চব মানে মোৰ সেইতে যায় মোৰ পেটতে যায়। মই মানে ইমান ফল খাব পাৰোঁ কিন্তু মই মানে চব্জি যদি দিয়ে কাঁহীত। নাহ। নাযায় সদায় গালি খাওঁ। উম নাখাওঁ।
দেই মই খোৱাত কিন্তু ঠিকে আছোঁ নত বেট। মই শাক খাওঁ। বহুত ভাল পাওঁ।
হয়। শাক খোৱা।
উম মই বহুত ভাল পাওঁ যেনেকে লাই শাক। কিয় খাব লাগে আমাৰ দেহৰ কাৰণে ভাল শাক পাচলি সেউজীয়া।
সেইটোতো মোক কিমান কয় আৰু এইটোও কয় তুমি বিয়াৰ পিছত পস্তাবা বনাব লাগিব।
ম কৈ ডালি ডালিম আৰু বিট খাব দিয়ে এই দুটা বস্তু মই নাখাওঁ।
বিটটো মই খাওঁ আৰু ডালিমটো মই খাওঁ এইটো বস্তু ভাল পাওঁ। এই দুটা তেজ হয় এইটো এই দুটা খাওঁ কাৰণে একো নকয় কিন্তু বাকী বস্তু মই একো নাখাওঁ। মানে চকুৰ পাৱাৰ হ'বৰ কাৰণে কিবা কাৰণে না শাক নহ'ব মোৰ দ্বাৰা।
একদনে দিছিলে চাগে সানি কিনা খাইছিলো বমি কৰি ওলাই দিছোঁ। নোৱাৰোঁ মানে একদম। এ নোৱাৰোঁ মানে ভাৱি লৈছো কাৰণে এনে কিবা নাজানো কিন্তু মই মানে মুখত দিলে মানে মোৰ আহি যায় মই নোৱাৰোঁ মানে এনেকুৱা।
কিন্তু ফলত মানে মোক সেই কৰিব নোৱাৰে ফল মই চব ভাল পাওঁ চব খাওঁ তেনেকুৱা আৰু। আৰু ভালপোৱাৰ ভিতৰত আছে বাৰু। অকল মই। ৰঙালাওটোৱে কিজানি খাওঁ ৰঙালাওৰ আঞ্জা বনালে। সেইটো মোৰ
মই চয়াবিনৰ আঞ্জা খাই ভাল পাওঁ।
অ বহুতে ভাল পায়। মই কিন্তু চয়াবিনটোক ভাজিলে এনেই ভাল পাওঁ।
মটৰ চটৰ এনেকা খোৱা যায় বাৰু। কিন্তু সেইবোৰ এনেকে নাখাওঁ আৰু।
কি হ'ব খাব লাগে খাব লাগে।
অ দেহাৰ কাৰণে ভাল গম পাওঁ এইটো কৈয়ো থাকে মই সদায় সেইটো কাৰণে গালিও খাওঁ আৰু বেলেগৰ আগত যে কিনো ঘৰত কাবাৰ যদি। ঘৰত ভাত খাব মাতিছে মোৰ যাব মন নাযায়।
জানোঁ মোক কথা শুনাব সিহঁতেটো শুনাব, শুনাব মা আৰু আছে নহয় আৰু ওপৰতে কব কিবা কিবি নাখায় তাই এনেকে, এনেকে। ইমান কওঁ নাখায়।
উম হম, হম বুজিছোঁ, বুজিছোঁ। কি হব আও মই কিন্তু খাওঁ। মই খোৱাত কিন্তু খাওঁ কিন্তু কিছুমান বস্তু ভা বেয়া পাওঁ যেনেকে চালাদ। টো মই অলপ বেয়া পাও। খাব লাগে কয় কিন্তু মই চালাডটো বেয়া পাওঁ। চালাদ বোলা বস্তুটোৱে মই বেয়া পাও।
মই খাওঁ মানে এনেই খাব পাৰি মানে ভাতৰ লগত মই নাখাওঁ এনেই খাওঁ।
মই বি টো দেখিলে মোৰ অলপ বেয়া লাগে সেইকাৰণে মই বিতটো নাখাওঁ। অ মই চালাত নাখাওঁ মই চালাত বেয়া পাও।
তুমি যেতিয়া চালাদ নাখাও বুলি কৈছা মোৰ যায়। বিত নাখায় সেইকাৰণে চালাত নাখাই মই সেই কাৰণ কেঁচা বিলাহীটো নাখাওঁ। চালাতটো নাখাও মানে এভয়েত কৰো। কিন্তু হ'লেও যদি মানে বাচি কিনে খাব পাৰো তেনেকা খাওঁ আৰু বিল মো তিঁয়হ চিয়হ এনেকে এনেই দিলেও মোক ভাল পাওঁ।
বেয়া পাও এই তিয়হতো কিন্তু এনে নিমখ। লগাই খাওঁ হা নোখোৱা বুলি নকওঁ গাজৰটোও এনেকে খাওঁ কিন্তু টো বা চালাদ বনালে মানে মোৰ বমি বমি নহয় ভাতৰ লগতো যদি মই মিক্স কৰিব মানে ওলাই যাব। গৰ গলৰ মানে।
মোৰ শাক যেনেকা হয় তোমাৰ এনকা হয় চালতটো মোৰ শাক খালে তেনকা হয়
কৰা হয়